কিয়?
আছে এনে।
অ'।
এনেই আছোঁ মানে, কাম কৰি আছিলোঁ, এ হেৰি ঘৰ সাৰি কৰি লৈছোঁ, চোতাল সাৰিলো।
অ' মইও হে ঘৰৰ চোতাল সাৰি থৈ আহিছো এতিয়া।
অঁ। আকৌ আৰু আ ছে কাম এতিয়া এই ধান অলপ এইয়া অথনি হেৰি কৰিছিলে বেপাৰীয়ে বেছি বেপাৰীক বেচিছিলে সেইখিনি এতিয়া অ সেইখিনি মানে সাৰি কৰি হেৰি কৰিব আছো আ য'ত ত'ত পৰি আছে যে ধান।
মানে
অ কৰিলে
ধানৰ খেতি কৰিছিলি?
অ কৰিছিলো কাটিলেও শেষো হ'ল বে আছে বেছিদিম বেচা নাই আৰু
অ আজি বেপাৰীয়ে যে নিছে যে কিমান হ'ল কিমান টকাকে দিছে এক মোনত
এক মোনত তো ছশ মান হ'ব নেকি ছশ টকা হবলা উম
অ ধানটো কেনেকুৱা সৰু মি জাতটো নে ডাঙৰ জাতটো
ধানে ডাঙৰ ডাঙৰো আছে সৰু আছে এইখিনি মিহিয়ে এতিয়া আজি বেচা খিনি অ
অ খাই পাইছনে সেইটো চাউলটো মিহিটো
অ আমি খাওৱেই আমি এয়া চাউলো এয়া চাউলে খাওঁ।
অ খাই ভাল লাগে আৰু ভাতটো
অ ভালে লাগে
উম তাৰ পৰা হেৰি চাউলটো মানে ফৰফৰীয়া হয় নে ভাতটো
অ ফৰফৰীয়া হয়
কিনা চাউলৰ নিচিনা
অ তেনেকুৱাই হয় মানে এই শালি চাউলটোহে অলপ মানে হেৰি হয় হয় খালি ধানৰ চাউল টো ধৰি লও নতুনকে বনাই আনিলে অ অকমান পেৰপেৰিয়া কাৰনে হয় আ এইটো নহয় এইটো এয়া জৰজৰিয়া হয়
অ তাকে ভাবিছো ময় মানে এমোন মান বোলো কিনি পেলাই
টোও হয় কিছুমান ধানৰ এতিয়া ধান লৈ লৈ আছে আৰু
অ
উম উম
ৰ'দত শুকুৱাব লাগে নে নুশুকুৱাকে বানিলেই হ'ল
আমাৰ সেয়া হেৰি কৰোতে ৰ'দত সোমোৱাই থৈ দিছিলো যে ৰ'দত কাটি কৰি এ ৰ'দত শুকুৱাই শুকুৱাই থৈছো যে নহ'লে এয়া ধান মানে গজালি আহে যে
অ
এয়া অকণমান তিতা হৈ থাকিলে গজালি আহিব সেইটো কাৰণে ৰ'দত ভালকৈ শুকুৱাই পেলাইহে থ'ব পাৰি। এতিয়া কে এতিয়া নিজৰ ইচ্ছা
শুকুৱাই পেলাই থলে মানে আকৌ এবাৰ বানা সময়ত শুকুৱাব নালাগে আৰু।
নহয় শুকোৱাব পাৰি কেঁচা মিলত বানিলে হেৰি কৰিব লাগে নুশুকোৱাকেও দিব পাৰে কেঁচা মিলত যদি হেৰি নকৰ তেতিয়া হ'লে ধৰি লওক শুকুৱাই দিব লাগিব
শুকুৱাই দিলে মানে উ চাউলটো ভাল হয় নে কেঁচা মিলত দিলে ভাল হয়
এতিয়া কেঁচা মিলত দিলে ধৰি লওক চাউলটো বেছিদিন থ'লে ভেকুৱাই ধৰা নিচিনা হয় হয়।
অ অ
তেতিয়া হেৰি অ শুকুৱাই পেলাই দিলে নহয় আ।
তাকে একমন হেৰিঅ বস্তাত এমোন মাম মানে হেৰি ধানত চাউল বানালে কিমান মান ওলায়?
এক মোনত
এক মোনত অ'। চাউল কিমান ওলাব?
হেৰি এক এক মোনত এতিয়া জানো হেৰি বিশ কেজিমান ওলাব চাগে।
অ' বিশ কেজিত ছশ টকা ঠিকে আ।
অ'
তাৰপা উখুৱা চাউল কৰি ল'বি চোন। অলপমান এক মোন মান বহাই পেলাই।
অ' উখুৱা চাউল কৰে। মই আকৌ উখুৱা চাউলৰ ভাত খাই ভাল নাপাওঁ যে হয়। কিন্তু উখুৱা চাউলৰ ভাতটোৱে খাব লাগে।
উখুৱা চাউলৰ ভাতটো খোৱাটো ভাল। খাই থাকিলে সেইটোৱে টেষ্ট ভাল লাগে।
অ' মই আকৌ উখুৱা চাউলৰ ভাত খালে কিবা খাব মন নাযায়।
আগতে মোৰো তেনেকুৱা আছিল। কিন্তু খাই চাবিচোন এবাৰ দুবাৰ মান খাই ধুনীয়াকে টেঙা তৰকাৰী কিবা তিতা তৰকাৰী এইবিলাকৰ লগত বনাই ল'বি তাৰপা ধুনীয়া লাগে খাই। তাৰপা যদি উম পানী দিয়া ভাত খাওঁ বুলি কওঁ পানী ঢালি নিম জলকীয়া লৈ, পিটিকা কৰি লৈ খালে ধুনীয়া লাগে চাউলটো।
অ' হেই এই অ' মাটি দালিৰ লগতো খাব পাৰি হয়।
অ' মানে ভাল লাগে আউ। উখুৱা চাউলটো আগতে মই বেয়া পাইছিলো।
উম
এতিয়া খাই খাই মানে এতিয়া সেইটোৱে মনটো হেৰি খাই টেষ্ট লগা হৈছে।
অহ
কৰিবি কা হেৰি অলপমান।
খাব নোৱাৰো চাউলটো, সেইটো চাউল খালে মোৰএতিয়া পেটটো পকাই কৰি আহে যে।
হয় নেকি। উম খোৱা অভ্যাস নাই চাগে। উম সেইটো খাব ল'বি বেমাৰ একোৱে নহ'ব।
উম সেয়া চাউল খালে ভাল ডায়েবেটিছৰ কাৰণে ভাল বোলে, ডায়েবেটিছ বেমাৰৰ কাৰণে।
প্ৰতিতো বেমাৰৰ কাৰণেই ভাল। হেৰি তে অলপমান শুকুৱাই ল'বি আৰু ধুনীয়াকে।
এনে হেৰি শুকোৱাও নহয়, এ হেৰিতে বিহুতে মাঘৰ বিহুতে হেৰি কৰা যায় যে এয়া বহোৱা যায় ধান বহাই যে এইয়া
অ'
কৰি সেয়া আকৌ শুকুৱাই পেলাই বানি আনেতে হয়। সেই তেতিয়া হেৰি
কিমান মান লৱ তেতিয়া
তেতিয়া হেৰি জলপান খুন্দিব কাৰণে হেৰি কৰি আনে।
অ' খাবৰ কাৰণে অলপো নলৱ আ।
খাবৰ কাৰনেও থৈ দিয়া থাকে, তেনেকেই থাকে, আমি নাখাওঁৱেই যে উখুৱা চাউল ইমান
অ' মোক এইবাৰ দি পঠিয়াবি নহ'লে এক কেজি
অ' কেতিয়াবাহে খোৱা যায় মানে। তেতিয়াহে জলপান খুন্দু আ। জলপানখিনি খোৱা যায় মাঘৰ বিহুত হয়।
অ' জলপান খাৱ নে তই?
অ খাঁও।
কিহৰ লগত?
জলপান তই এতিয়া নিজৰ লগত কথা, দৈ গাখীৰ লগতো খাব পাৰ। তাৰপিছত আকৌ উম হেৰি দি চাহৰ সতিও খাব পাৰে।
অঁ। ভাল পাওঁ মই চাহৰ লগতে ভাল পাওঁ বেছি। মিঠৈ অকন দিব লাগ গে, নহলে গৰম পানীৰ লগত তেনেকেও ভাল লাগে।
অ গৰম পানীৰ লগতো ভাই আকৌ নিমখ তেল দিও খাব পাৰি।
অঁ অঁ আগতে সৰুতে যে নিমখ তেল দি খাওঁ ইমান ধুনীয়া জুতি লাগে!
অঁ।
সৰুতে, উম।
নিমখ তেল লবি লৈ উম ধুনীয়াকে আদা অকণ ল'ব লাগে, খায় ভালে লাগে।
অ আৰু কি ল'ব লাগে? আদা আৰু নিমখ, তেল এইকেইটাই।
অঁ আৰু আলু এটা পিটিকি ল লয় আ। আলু এটা পিটিকি লব লাগে খায় বৰ
উম, কৰাইগুড়ি কৰি খাব পাৰা নহয় খুন্দি পেলাই।
অঁহ কৰাইগুড়িত কৰাইগুড়ি কৰিও খাব পাৰে। কিন্তু, কৰাইগুড়িতকৈ মই এনেকৈ ভাল পাওঁ, কৰাইগুড়িটো ধৰি লওক একে সৰকে ভাজি পেলাই কৰাইগুড়ি বনাব লাগিব হয়। এইটো এতিয়া মানে ইমান নাভাজে আও হেৰি কৰি দিয়ে যে ফুটি আহে আও তাৰপৰা হেৰি কৰে আও।
অঁ কৈতো তিয়াই যে মানে তিয়াই থব লাগে ফুটি আহে লদা লদৰি এইবিলাক হয় আও ন।
অঁ মখা হয়।
মখা হয়। এইফালে এইবিলাক বস্তু ন, জলপান-চলপান এইটো বস্তু যে অসমতে যি পোৱা যায়, বাক কী বেলেগত এইবিলাক বস্তু মানে এ এইটো বস্তু মানে নেপায় ইমান সান্দহ
অ চিনিয়ে নেপায়।
চিনি নেপাই, বৰা চাউলটো চিনি নেপাই, সান্দহ চিনি নেপাই এইবিলাক তিল পিঠাটো চিনি নেপায় বৰ পিঠা চবৰে বেলেগ বেলেগ আও।
অঁ চিনি নেপায় সেইয়া।
সেইটোৱে হ। আচৰিত আ কি কি বস্তু যে বনাই মানুহে আমাৰ অসমীয়া মানুহে! সান্দহটো কেনেকে দিমাগত লগালে। উখোৱা চাউল দি সান্দহ বনাই বুলি, এইটো। ভাল লাগে আও খায় আগৰ দিনৰ চলি আছে যদিও আজিকালি লৰা-ছোৱালী খাবই নিবিচাৰিব এইবিলাক।
অহ আমাৰ ইয়াত আমাৰ খায় ল'ৰা ছোৱালী বিলাকেও খায় ভাল পায় আমাৰ ইয়াত সৰু পা খোৱা যেতিয়া।
অঁ বিহুতে খুন্দে নে নাইকিয়া হলে আকৌ মাজতে খুন্দে?
নিজৰ কথা ইচ্ছা খুন্দিবও পাৰি হয়। কিন্তু এই গৰমত নো কোনে খুন্দিব হেয়া? জুই ধৰি, আকৌ চাউল হেৰি কৰ হয়, কোনে হেৰি কৰি বই কৰিব মন নাই কৰা। তেও কিছুমানে তেওঁ হেৰি কৰে।
দিয়া। উম।
গৰমতো খুন্দে।
উম
আমি নোৱাৰো আমাৰ গৰম বেছি লাগে আউ।
অ চন্দ্ৰ আছে গৈ নেকি?
উম
খন্দ
আমাৰ নাইকিয়া হ'ল।
নাইকিয়া হ'ল। অ', ইমান সোনকালে। অ', খাৰ খোৱা মানুহ আছে যে, চবে খাই আৰু ন। ৰাতিপুৱা, ৰাতিপুৱা সেয়া খাই আৰু একো নাখাই আ।
ৰাতিপুৱা সেয়া খাই আৰু সেয়া থাকিলে মানে জলপান থাকিলে সেয়াকে খাওঁ যাই আউ। এতিয়া নাই যেতিয়া আৰু ভাতকে খাই আৰু ভাত খাই। ধৰি ল আলু পিটিকা, মাৰ ভাত বনাই খাওঁ আৰু এতিয়া।
অ' ৰাতিপুৱা আলু পিটিকা, মা ভাতে।
অ', ঘৰ চাউলৰ মা ভাত।
অ'
ভালে লাগে খাই।
উম, স্কুলত সেয়াকে খাই যায় আৰু ল'ৰা, ছোৱালী। উম অ' আৰু আজি কি টিফিন'ত কি লৈ গ'ল?
আজি হে টিফিন'ত হেৰি দিলো উম এ কি বুলি কয় কল দিলোঁ আকৌ, আম দিলোঁ।
অ'
মালভোগ কল দিলোঁ।
মালভোগ কল অ, মালভোগ কল কেইটা সৰু সৰু ন অলপ।
অ'
জাতটো।
অ, আমাৰ সৰু সৰু নিজৰ ঘৰতে লাগা যে ধৰি ল নতুনকে লাগিছে এবাৰ।
অ, নতুনকে লাগি
অ, নতুনকে লাগিছিলে। গছতে পকা নহ অ', গছতে মানে বুঢ়া হ'ল তাপা মানে আনি পেলাই কাটি আনি থলো যে, ঘৰত থৈ দিওঁতে পকি গ'ল।
অ অ
এনে জাক চাক দিবলগীয়া নহ'ল আৰু, গৰমৰ দিন। এনে ঠাণ্ডা দিন হোৱা হয় ধৰি ল, আকৌ গাঁত খান্দি পেলা কল সেয়া জাগ দিব লাগিলে হয়।
অউম, কেআশী মান ওলালে তেউ।
অ' ছয়, সাত, আশী মান ওলালে।
ছয়, সাত আশী
অ', হয় চবকে ওচৰ মানুহ ভগাই কৰি দিলোঁ।
অ', ভালে কৰিছ দে, দিবও লাগে।
থৈ দিলে হেৰি বেয়াও হৈ যায়গৈ যে আৰু উম। খা, নাখালে কলটো মানে বেয়া হৈ যায়গৈ।
অ এইবাৰ আমাৰ মানে সেয়া বস্তু বেয়া হৈ গ'লে আম গৰুজনীকে দি আহিবি গৈ।
অঁ অঁ, হ'ব দে বুইছ, মই এই মাতি আছে ৰ, হ'ব দে।
হ'ব দে হঁ।
উম'।